হেল্ল'
অ' কি কছ?
এ বাগৰি আছিলোঁ অকমান চবে হৈ থকা দেখি এনেই আছিলো আৰু কৰিম বুলি কিমানো মোবাইলটোকে চাম বুলি বাগৰিলো ক তাৰ উম টোপনি নাই আহা এনে
অ আকৌ কাম কৰিবৰ কাৰণে হ'লেই আৰু সন্ধিয়া ইটো সিটো ধূপ ধূনা জ্বলোৱা সময় হ'বই।
উম পাঁচটা বাজিলে সে উম গটো ধুই সজাই মেলি
সেয় গা চা ধুই আকৌ ধূপ ধূনা জ্বলাবলে
অ হ'বই অ তাত কোনে বনালে বা
ভাত দেউতাকে।
অঁ সিহঁতে বৰেকেইজনী বনাই দিয়েহি না কেতিয়াবা
দিয়েহি এতিয়া বিয়া কাম ওলাই আছে যে
অ-অ,
সৰুজীয়ে বনাইহি ইয়াতে খায়ও বোলো সিহঁতৰ দু এতাহে এতাই যদি ইয়াত বনাই থাকে আকৌ ঘৰত কোনে বনাব হেই ছোৱালীজনীনো কি আৰু অকণমানি গা পোৱালি আৰু
আহ
ভাইটি আহিলে ভাইটিও চাহপানী বনাই দিয়ে।
ভালে দে মিলিজুলি সেনেকে হা তেনেকে লাগে কোনোবা নহয় কোনোবা
ভাল সি চাহ খাবনে বুলি সোধে আৰু খাৰাম বনোৱা বুলি ক'লে বনাই কৈ ক'ত কি আছে উলিয়াই কৈ ধুনীয়াকৈ ৰেডি কৰি
অ ভাল লা
টা বনাই কৈ খাই বোলে আমি। সেেতে দুয়টাই ববিতা মাকৰ ঘৰত মানে বাদ দি আছে পোৱালিটো প্ৰথম হেৰি জন্মদিন সেই সিহঁতৰ ঘৰলৈ গৈ এবাৰো যোৱাই নাই মানে ইমান দিন হ'ল
ববিতা হত কোন
ববিতা ভায়েকৰ ল'ৰাটো ভায়েকে বিয়া পাতিলে যে হে টাউনতে।
টাউনতে অ ইমান দিন যোৱা নাই দে ইমান ওচৰতে বিয়া হৈ আহা পাৰ যোৱা নাই।
নাই
কিয় অ'ক।
সিহঁতে লাজ পায় মাতিবৰ কাৰণে
উম, বিয়া হৈ অহাৰ পৰা হ'ল বুলি নহয় এই ভাইক হত বিয়া বিয়া হোৱাৰ পৰা যোৱা নাই।
ভাইহতে আহে। মাকাহঁতে মানে আমাৰ পিতা দেউতাকক মাতিবৰ কাৰণে লাজ পায় আৰু ঘৰত সিহঁ সিহঁতৰ ঘৰলৈ।
অ আজি পিতা দেউতাকো গৈছে মানে।
ঘৰত ধেৰ থেপাথেপি ঘৰ যে ক'ৰবাত হেৰি। আকৌ আহ মাতিম বেয়া পাব।
অহ'
অ'
আজি গৈছে। উম, উম।
অকমান
মাতটো জেগা খিনি সলনি কৰ ফাটি ফাটি আহিছে, আকৌ কাটা যাব। গম পালি হেল্ল'। হেল্ল'
কৈছোঁ কাৰণে
অ' আৱাজ আৱাজটোত
লহাৰ সময়।
তোৰ মাতটো যে ফাটি ফাটি গৈছে নেটৱৰ্কৰ জেগা একন আহ। উম। তাকেটো এইয়াহ হেই আহ কি বুলিল কয় বাৰ্থডে বিলাক আজি
এটা পিত দেউতাকে গৈছে আৰু।
চেনেন নাপায় ঘৰত ৰুহ হেই ভাইটিয়ে এই লৈয় গৈছে।